হেল্ল' শুনিছা? অঁ, এতিয়া শুনিছো অঁ কি কৰি আছা কি।
বহি আছো।
খালা। উম উম কিহে খালা যে মই। খালোঁ মানে, এয়া জাষ্ট পথাৰৰ পৰা আহি পাইছোঁহি।
অঁ অঁ, পথাৰৰ কামত লাগিছে নেকি?
অলপ মানে দ দ জেগাবিলাক মানে অকণ ৰুব আগতীয়াকে ৰোই দিলে আৰু বৰষুণতটো মানে এতিয়া বেছিকে হ'লে দে আমাৰ হেৰিটো ডাঙৰ হ'ব ধানটো ওখ হ'ব তেতিয়া পানীয়ে মানে অকণ পতক নাপাই । নাপাব আৰু।
হয়, হয়।
পথাৰৰ পৰা আহিলোঁ, মানে মই পথাৰত নাযাওঁ বাৰু। ৰুৱণী বিলাকে কাম কৰে অকমান চাহ-তাহ দিব যাওঁ আৰু, চাবলৈ যাওঁ চাহ-তাহ দিব যাওঁ তাত অকমান টাইম পাছ কৰোঁ। বহি কৰি মানুহখিনিৰ লগত কথা চথা পাতি তাৰ পাছত ঘৰ পাওঁ সি আহি পেলাই। এই জাষ্ট পাইছোঁ বোলে ভাত বনাবলৈ লৈছোহে, তোমাৰ মামা মাটি বেছি নাই, চাৰি বিঘা আছে। তাৰে তোমাৰ এ অ উম, তাৰে মানে দুবিঘাত দহ দুবিঘা তোমাৰ বাম দুবিঘা মাটি মানে আমি আগতীয়াকে কে ৰুই দিওঁ তাছতে হেৰি দহ জেগ গান তাৰচত পিচত পানী বেছি হলে অ, সেইটোয়ে সেইকাৰণে আগত নিদিও, এতিয়া মানে বাম খিনি, অ বাম খিনি আমি শাওন ভাদৰ এনেকুৱাতহে লগাওঁগে।
অ আমাৰো অলপ পেলাই থৈ দিছে বাও ধান। বা অ বাও ধান অলপ পেলাইছে। এনেই ৰুবলৈ হোৱা নাই বাকীখিনি। অ, কি কি ধানৰ হেৰি কৰে?
আমাৰ এইটো সেই তোমাৰ টো দিছে হেৰি, এ এইটো কি বুলি কয় গাচি পেলাইছে প্ৰথম গাচি পেলালে গাচিটো উঘালি পেলাই ৰুইছে, উম গাছি ধ লৈছে। তাৰপিছত হেৰিয়াত তোমালোকৰ সেইপিনে বৰষুণ কেনেকুৱা পৰিছে?
বৰষুণ মানে এতিয়া বেছি বৰষুণ নাই বাৰু। এবেলা ৰ'দ দিয়ে এবেলা বৰষুণ। তাকো ভালকে নহয়েই তেওঁ বৰষুণৰ অভাৱৰ কাৰণে খেতি বাতি কৰিব পৰা নাই ভালকে। এনে আমাৰ যোৱা বছৰটো এনেকুৱা দিনত ধুনীয়াকৈ মানে ধান ইমান দিন লৈ হৈয়ে গৈছে। এবাৰ যোৱাবাৰ তুলনাত এবাৰ পানীতো অলপ কম হৈ আছে। বৰষুণৰ পৰিমাণটো কম যে। এতিয়া কেতিয়ালে পাৰো আৰু বৰষুণৰ লগতহে কথা আৰু আমাৰ খেতিয়ক আৰু সেইটোয়ে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিব লগা লগা হয় আৰু মেচিনে কিছুমান জেগাত এতিয়া মেচি ও পানী দিয়ে পানী নহ'লে কিন্তু আমাৰ তেনেকুৱা সুবিধাও নাই অঁ অঁ আমাৰ মানে মেচিন বহোৱা নাই যে সেইকাৰণে মানে আমাৰ বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিব
অ আমাৰ আকৌ তেনেকে হেৰি সুবিধা এটা আছে আমাৰ নিজ নিজৰ নহয় ওচৰ মানুহ এঘৰ তাতে কৰিছে আমি মানে কি হৈছে হেৰি বুৰ ধানৰ খেতিটো সেই পানী দি মানে মেচিন খেতিটো আৰু সেইটো আমি বেছি কৰিব নোৱাৰোঁ অঁ এবিঘামান মাটি আমি কৰিব পাৰোঁ আৰু
অ ঠিক
আমি এবাৰ কৰিছিলো বেছি নাপালো আমি বাৰ মুন মান পাছ ছো মাত্ৰ যি কি নহওক আৰু
অ ঘৰতে চলিব পৰা যায় মানে যিখিনি পাও আমি মানে বেলেগৰ পৰা যিখিনি কিনি আনো সেইবোৰ টো চব খা চা দিয়া কিন্তু এই চাউল তাউল খিনি নিজ হ'লে মানে
ভাল আৰু সেইটো হয় উম
আহ
আমি আমাৰ ৰিতেলৰো চাউল পাটি খওঁ তুমালোকে পোৱা নে নোপোৱা?
অ পাও পাও পাও অ আৰু যিখিনি খেতি কৰো মানে সেইখিনি অ যিখিনি খেতি কৰো সেইখিনি মানে হৈ যায় এবছৰটো আৰু ৰিতেলৰ পৰা পোৱা
চলি যায় উম উম
যোৱাৰ পৰা অলপ সৰহে পাইছিলো বেচিছিলো অলপ।
উম
অ এইবাৰ কি হয় আৰু।
উ আমি আৰু খেতিক গাঁৱলীয়া মানুহ যেতিয়া আৰু খেতি বাতি কৰিবই লাগিব হয় তেনেকেই চলা যায় সেইটোৱে স উম সেইটোৱে উপায় নাই কৰিবই লাগিব সেইটোৱে জীৱন আৰুও তাকেই তাৰপিছত এতিয়া দুপৰীয়া ৰান্ধা বঢ়া কিবা।
ৰন্ধা বঢ়া মানে আমাৰ আজি সোমবাৰ যে। সোমবাৰে মানে আমাৰ ব্ৰত থাকে ব্ৰত মানে হেৰি আৰু নিৰামিষ চাওঁ অ নিৰামিষ চাওঁ মাছ মাংস একো নচলে। বইল বইল দাইল বইল কৰিলে আজি এতিয়াতো কঁঠাল গুটিৰ চিজন। কঁঠাল গুটি পোৰা তাৰপিছত আলু পিটিকা। তেনেকে আজিতো চলি গ'ল আৰু।
উ উম তাকেই তাৰপিছত আমি আকৌ হেৰি কৰো আমি মানে কি হয় ৰাতিপুৱা ভাত কেৰেলা ভাজি আলু আৰু আৰু ভাত কণী এটা বইল কৰি তেনেকে খালো খাই লৈ পেলাই এতিয়া হেৰি দুপৰীয়ালৈ আজি ঠাণ্ডা ভাত খাম কালি ৰাতি ভাত পানী দি থৈছো সেইটো খাম আজি তাৰপাছত মাছ ফ্ৰাই কৰিম আৰু পানী দি ভাত খাওঁ ৰাতি ৰাতি ভাতটো মানে পানী দি থৈছো সেইটো দুপৰীয়া। খাম আমি ৰাতিপুৱা গৰম ভাত খাই দিলো।
অ আহ দুপৰীয়া খাই ভাল লাগে আকৌ গৰম বেছি যে দুপৰীয়া।
ভাত কণী এটা এটা বইল কৰিলোঁ আৰু।
পানী দিয়া ভাতৰ লগতো মাছৰ পিটিকা
অ মাছত পিটিকাটো যেনিবা। মান আজিকালি লোকেল মাছ‌ নোপোৱা হ'লা নহয় গম পাইছা নাই। প নে পাও
মানে কি জানে আজিকালি মানে আজিকালি মানে সেই বাহিৰৰ পৰা। আমাৰ মাছ পোনাবিলাক আনে পুখুৰীত মেলি দিয়া এই সেইবিলাকে মানে আমাৰ লোকেল মাছ। অ সেই খাই পেলাই মানে যিবিলাক পোনাবিলাক খাই পেলাই সেইকাৰণে আমি লোকেল মাছ দেখিবলৈ নাপাওঁ। মানে অ সোনকালে ডাঙৰ হওক মানে প্ৰডাকশ্যনটো বেছি হওক বুলি আমি বাহিৰৰ পৰা আনো আনাৰ কাৰণে মানে আমাৰ লোকেল মাছ। বিলাক এনেকেই নাইকিয়া হৈ গৈছে সেইটো কাৰণে আমি নিজে পুখুৰী বনাই তাতে লোকেল মাছ পোহাৰ ব্যৱস্থা কৰিব লাগে । মানে ঘৰতে পুখুৰী চুখুৰী বনাই নহলে চালানী মাছ বোৰতো আজি জানেই আজিকালি কেনেকুৱা সেইটোৱে ফিচাৰী আমাৰ আছিলে। কিন্তু এতিয়া ফিচাৰীটো হৈ গল অ আকৌ নতুনকে এটা পুখুৰী খান্দিম বুলি মানে ভাবি আছো আৰু এতিয়ালৈকে হোৱা নাই আৰু খান্দিব লাগিবহে অহা বছৰ মানে অ আছে নেকি থাকিলেতো একো নাই বাৰু অ অ তাতে লোকেল গৰৈ গৰৈ শল তাৰপিছত। ত কাৱৈ চাৱৈ এনেকে দিব পাৰিলে ভাল আৰু ন। আৰু আজিকালি জানেই লোকেল মাছ মাছৰ দাম কিমান? বজাৰত সেইবোৰ ঘৰতে যদি পাওঁ
উম উম কিছ
এতিয়া ভাত খোৱা নাই নহলে তু
ভাত ৰাতিটো দুপৰীয়া নাই খা দুপৰীয়া খাম খোৱা নাই পান দিয়া ভাত
আহ পানী দিয়া অ পানী দিয়া ভাত খাব
তাৰপিছত আৰু বেহুৱা অকণমান আছে সেইকাৰণে, সানি লম আৰু বিহুৱা বনাব জানাত নাই, বিহুৱ বনাব জানা, বেহুৱা বনাব জানানে অ জানা
জানো জানো আপুনি বনাইছে?
আমি বনাইছো ঘৰতে সেই, কি নহয় মিক্সিটা পিচিছো।
হোৱাৰ পৰাতো আৰু বেছি সুবিধা, যিকোনো বস্তু এটা কৰিবলৈ সহজ হয়
সেইকাৰণে মানে মিক্সি কিন্তু মিক্সি বেহ বেহুৱটো খাই ভাল নালাগে হয়
গে মানে। কিবা চকলটো হেৰি থকা নিচিনা। নালাগে।
অহ
এনেই ঢে কি খুন্দি পেলাই গুৰি কৰাৰ পিছত চালি দিলে যিটো আমাৰ গুৰা হয় অ চেপেটা গোড়া নহয় আছে চেপেটা হৈ যায়, উম সেইটো অ ঢেঁকীটো গুড়া হৈ যায় আৰু চালি দিয়াৰ পিছত ধুনীয়া মিহি হয় বেছি টেষ্টি। কিন্তু মানে এই মিক্সিত পিছাৰ পিছত এইটো হে চকলটোও থাকি যায় ন।
থাকি যায় অ।
সেইটো কাৰণে মানে অলপ ইমান এটা খুৱাদ নহয় হয় আমি কিছুমান বস্তু সুবিধাৰ কাৰণে আনিলও হয় হ'লেও আমি আগৰ দিনৰ যিটো সোৱাদ সেইটো বিচাৰি নাপাও আজিৰ বস্তু আজিৰ দিনৰ বস্তু বিলাকত আৰু।
অ
তেনেকে পিঠাগুড়ি খুনা মেচিন ওলাইছে। কিন্তু মেচিনত খুন্দা পিঠাগুড়ি টো আৰু ঢেঁকীত খুন্দা পিঠাগুড়িটোৰ মাজত বহুত বেছি পাৰ্থক্য, কিবা মেচিনত পিছাটো মানে হেৰি হয় ঢেকী আছে। আমি ঢেঁকীতেই খুন্দো বাৰু।
ঢেঁকীতেই খুন্দা? আমাৰ ঢেকী আছে ওচৰ মানুহৰ এঘত আছে আমি যাও কেতিয়াবা কিন্তু মানে কেতিয়াবা এলাহ লাগে ন। সেইকাৰণে মিক্সিতে মাৰো আৰু বেহুৱা, মাহৰ গুৰা এইকেইটা আমাৰ বাৰম সোমাই থাকেই।
থাকে থাকে। আৰু ঘপককে মানে চাটনি তাতনি
অ লাগে ইমাৰ্জেঞ্চি হয় উ মই আকৌ ভাত কি জানা নাই উখোৱা চাউলৰ ভাতহে আজি গম পাইছা নাই উখোৱা চাউলৰ ভাত পানী দি থৈছো, গম পাইছা?
উখৰা চাউলৰ ভাত হ'লে কি কও জানেনে একদম মাটিমা অ ভাল পাওঁ মাটিমা ষাৰ দি একদম ৰঙা কৰি বনাই খুব ভাল পাওঁ। আৰু গুড়া মাছৰ ভাজি হব লাগে
উম সেইটো আজি গুড়া মাছে বিচাৰি আছিলো নাপালো।
হেৰি নাখায় যে অ ল'ৰা ছোৱালীয়ে আকৌ হেৰিটো নাখায়তো এই উখুৰা চাউলটো নাখায় মানে সেইকাৰণে নাখালে মানে এই মাটিমাহ যদি হেই কৰি দিওঁ তেতিয়াহ'লে ধুনীয়াকে খাই
খাব আও ল'ৰা ছোৱালীক এনেও অকল জু
জুতি লাগে অ তেতিয়া মানে বস্তু অলপ মু খত লগা যেন লাগে গে নহয় দালিৰ লগত ইমান নিমিলে হেৰিটো পানী দি খাইয়ো ভাল লা গে আমি বাৰও চব চলি যায় পাৰো খাও অ
তেনেকে খাই যেনোজনে জীয়াই থাকিব লাগিব হয় ন
হ হ হ হয় হয় হয় তেনে তেনে ডাঙৰ হ'ব লাগে আৰু ই আৰু পেটটো ভৰি থাকিব লাগে কাম কৰিব পাৰিব লাগে সেইটোৱে
তহঁতে জানা নাই
বোৱা কথা অলপ চলপ জানো আৰু
অ জানা মই ৰুমাল লগাইছো নহয়
অ মইয়ো চাদৰ লগাইছো কিন্তু মই গোটেই খিনি মানে নিজে কৰিব নোৱাৰো
অ নোৱাৰা আমো তেনেকে নোৱাৰো আমাৰ বৌহত আছে বৌহতে হাতে বটা মিলি লাগো আৰু
কৰি দিলে অঁ আমিও তেনেকৈ কৰোঁ মানে বেলেগে কৰি মেলি খালত
উম উঠাই দিয়ক আমাক আকৌ ভাল আমাৰ আমাৰ যাৰ যদি চাৰি পাঁচ জনী যে আমি আমি মক মকাবিলাকে চবেই হেৰি কৰোঁ
আহ ৰুমাল কেইখন লগাইছে এতিয়া
হেল্ল' অ অ ৰুমাল মাই বিশখন লগালোঁ বিশ খনে দহখন ওলাল কিন্তু এতিয়া বতৰ বেয়া যে বাহিৰৰ খাল বাহিৰৰ শাল সেইকাৰণে ভিতৰত সোমাই থৈ দিছোঁ বুজিছা
অ আজিলৈ হ'ব নেকি
যিকিতা পিছ কথা পাতিম লগ পাম হা ঠিক আছে হ'ব দিয়া